অ' নমস্কাৰ।
নমস্কাৰ নমস্কাৰ।
মোৰ নাম ইচুতা হয় আৰু আপ
হয় হয় বাইদেউ কোৱা।
অ' মানে মই আজি এটা ষ্টেচন লৈ আহিছোঁ ষ্টেচনটো হৈছিল ট্ৰভেলত মানে ভ্ৰমণৰ ওপৰত আপ আপোনাৰ লগত দহ বা পোন্ধৰ মিনিটৰ সময় আছেনে?
এক একদম কোৱা।
অ' আপুনি কেতিয়াবা ভ্ৰমণ কৰিছেনে?
তেনেকাে কৰিছো।
অ' আমি সকলোৱে জানো ন ভ্ৰমণ ভ্ৰমণ মানে কি হয়। অ' মানে ভ্ৰমণ মানে আমি এঠাইৰ পৰা আন ঠাইলৈ ফুধিবলৈ যোৱা বা যিবা কিবা এটা কামলৈ যোৱা মানে ভ্ৰমণ হয় হয়নে।
হয় বাইদেউ হয়।
মানে ভ্ৰমণতটো আমাৰ যিও হ'ব পাৰে বিজনেছো হ'ব পাৰে কামৰ জৰিয়তে হ'ব পাৰে বা পৰিবাৰৰ লগত ফুৰা বা মেডিকেল মেডিকেলত সেই চবেই ভ্ৰমণেই হব ভ্ৰমণৰ ওপৰতে আপ এতিয়ালৈকেন কিমান জোগাত ভ্ৰমণ কৰিছে?
ত মইে বাকী বিদে ইণ্টাৰনেচনেল হোৱা নাই বাৰু বাকী আহ আহ অসমত কৰিছো, অসমৰ বাহিৰত কৰিছো। তেনে ইণ্টাৰনেচনেল অকল কি আছিলে, ভূটান আৰু নেপাল আছিলে।
হয়, হয়।
অ', এইখিনি ঘূৰিলো, যিহেতু আহ মানে আমাৰ অসমতে লাগি থকা, তাৰে মানে বাহিৰত গ'লে চাওক, আজি মই
হয়, অ', ক'বচোন ক'ব, ফ্ৰী হয়।
ভূটানত গৈছো ত' ভূটানত নেচাৰেল-নেচাৰেল ভীউটো ইমান ভাল। তাৰ মানে সেইবিলাক হিলি ষ্টেচন হয়, নেপালত গৈছো। নেপালতো বহুত ভাল, তেনেকে সেইবিলাকে কিন্তু, আমাৰ অসমো পিছপৰিৰ থাকা নাই বাৰু। আমাৰ হিলষ্টেচন আছে, উম কা ডিমা হাচাও। আমি ডিমা হাচাও ত' যাব পাৰো, আৰু আমাৰ লগতে লাগি আছে। মানে অ', অস-অ মানে বেলেগ ষ্টেট হয়। এই মেঘালয়া, আপোনাৰ শ্বিলং যাব পাৰে।
হয়, হয়, হয়।
শিলঙত গ'লে আপুনি, তাতে আহ জয়ন্ত হিলছত আ আপোনাৰ এ মৌচিন ৰাম আছে। এইবিলাক চাব পাৰে, আছে। হয়, নহয় এইবিলাক ভা এনেই আপুনি হিলি-হিলি ষ্টেচন ভ্ৰমণ কৰি ভাল পায় নে, নে
হয়, হয়, অ' বহুত উম, উম, বহুত ভাল কুৱেশচন মানে প্ৰশ্ন সুধিছে আপুনি। মই মানে বিশেষকে, মই হিলি মানে পাহাৰ-পৰ্বত থকা, নদ-নদী থকা সেই-সেইবিলাক জাগাত ফুৰি কিনে মই বহুত ভাল পাওঁ, মানে মই
হয়।
মই মানে প্ৰাকৃতিক বহুত ভাল পাওঁ, মানে প্ৰাকৃতিৰ এইটো দেখি কিনে মোৰ মান মনটো শান্তি পায়, এনে আপুনি কেনেকে কেনে ভাল পায়, কেনে-কেনেখন পৰিস্থিতি ভাল পায়, না হিলি এৰিয়া মানে পাহাৰ-পৰ্বত থাকা না, ন
পাহাৰ পৰ্বত থকা, জান-জুৰি থকা সেইবিলাক মানে নিজন ঠাই যে এইবিলাক হয়, সেই ঠাই বিলাকত আমি ভ্ৰমণ কৰিব ভাল লাগে, এ না ভ্ৰমণটো বিভিন্ন ধৰণৰ হয় নহ। আপোনাৰ অ' অভিজ্ঞতামূলক বা জ্ঞানমূলক জ্ঞানমূলক ভ্ৰমণ, ধৰ্মীয় ভ্ৰমণ এনে পৰিয়ালৰ লগত কিবা আনন্দ উল্লাহৰ ভ্ৰমণ। তেনেকে হ'ব পাৰে, এনে আপুনি কিহত ভ্ৰমণ কৰি ভাল পায়, এৰ'প্লেইন আছে, বাছ আছে আপোনাৰ ৰেল এনে খোজ কাঢ়িও ভ্ৰমণ কৰিব পাৰে।
মাই-মই মানে অ এটা মই মানে অকলে ভ্ৰমণ কৰি বেছিকে ভাল পাওঁ, মানে মোক মানে এনে লগৰ-লগৰ লগত বা ফেমিলিৰ লগত নিশ্চয় ভাল পাওঁ বাৰু, কিন্তু মই মানে বেছিকে মই অকলে ভ্ৰমণ কৰি ভাল পাওঁ। তেন্তে মই মানে সৰু এটা গাড়ী, এফৰ্ড মানে যিমান মই এফৰ্ড কৰিব পাৰি সিমান সিমান এনকুৱাত, মই ভ্ৰমণ কৰি বেছিকে ভাল পাওঁ মই। অকলে ভ্ৰমণ কৰি বেছিকে ভাল পাওঁ মানে। মই মোৰ নিজৰ কাৰণে মই। টাইম ওলাই কিনে, মই নিজে যাবলৈ বহুত ভাল পাওঁ বাৰু।
হয়।
অ', আৰু আপুনি যিহেতু কৈছে, আপুনি নেপাল গৈছে আৰু ভূটান গৈছে ন ইণ্টাৰনেচনেল। যি আছে এইটো আপুনি নেপাল আৰু ভূটান গৈছে। সেই দুটা জেগাত আৰু - আপুনি যি মই এটা ধৰিলোঁ যে আপুনি নেপাল, নেপালত আপুনি কেনেকে পৰিস্থিতি দেখিছে, কি কি কিমান আমাৰ যি আপুনি যে কৈছে। আসামত, আসামৰ পৰা কি ডেভলপমেণ্ট দেখিছে। তাতে সেইটো অকণমান ক'ব পাৰিবনে।
সেইটো এতিয়া চাওক, আপোনাৰ এ অসম মানে অসমৰ লগতো এইবিলাক ইন্টাৰনেচনেল এইবিলাক। অসমৰ লগতো তুলনা নহয় বাৰু সেইটো এ ইণ্ডিয়া লেভেল এ। ইণ্ডিয়া বেচিছ বা ইণ্ডিয়া লেভেলতহে তুলনা হ'ব অ', এইটো নিশ্চয়। ক'ব পাৰি, সেইবিলাকত গ'লে অসমতকৈতো ব বহুত গুণেই ভাল তেনেকে ক'ব পাৰি আৰু যিহেতু টো নেচাৰেল পিউ আছে। একদম চাইলেণ্ট, চাইলেণ্ট, চাইলেণ্ট ভিলেজ মানে ঠাই বোৰ এনেকুৱা মানে নিৰ্জন। যেনে অসমত আপুনি চাওক, চাপজ গুৱাহাটীতে চাওক বা আমাৰ চহৰীয়া অঞ্চলতে চাওক মানে বহুত হুলস্থলীয়া এটা পৰিৱেশ সৃষ্টি হৈ থাকে সদায়। প্ৰদূষণ বৰষুণ বেছি হয়। কিন্তু সেইবিলাকত কি হয় আপোনাৰ, প্ৰদূষণটো খুবেই কম। প্ৰদূষণটো প্ৰায় নায়ে বুলি ক ক'ব পাৰি আৰু যিহেতু পৰ্যাপ্ত পৰিমাণৰ গছ-গছনিও আছে। অ', বাকী যিবিলাক প্ৰদূষণ ওলাই, সেই প্ৰদূষন বিলাক অবজাৰ্ভ কৰিব পৰা কেপাচিটি সিহঁতৰ তাত আছে। কিন্তু আমাৰ খিনিতো মানে গছ-বন কাটি, পাহাৰ ধ্বংস কৰি কিনি মানুহে। নিজৰ, নিজৰ মানে কি বুলি কয় সেইটো অ', আগবঢ়াৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে। মানে প্ৰকৃতি ধ্বংস কৰি মানুহে মানুহক ধ্বংস কৰাৰ মানে। কৰি পিনে আগবাঢ়িছে। ত সেইকাৰণে অসমৰ সেই প্ৰাকৃতিক বিলাক সংৰক্ষণ কৰিব লাগে। লাগিব। নিশ্চয়, বাহিৰৰ মানুহ আমাৰ ইয়াতে বহুত আহিব। হয়, মুঠৰ ওপৰত আমাৰ নিজৰ। সটো ভাল।
হয়।
ভাল হ'ব লাগে।
পলিউচন এৰিয়া থকাৰ পৰা মানে নেচাৰ বিউটি থকাটো ভাল ন। প্ৰাকৃতিৰ সৌন্দৰ্যটো বেছি ভাল, য'ত প্ৰদূষণ বেছি থাকে। তাতে মানুহ বিলাকে যাবলৈ ইচ্ছা নকৰে। সেইকাৰণে আমি প্ৰদূষণ টো মানে অলপ কমাব লাগে, মানে আমাৰ মটৰ চাই চাইকেল বিলাক। যিহেতু আমি এতিয়া ম ভ বিলাকটো গাড়ী ইঞ্জিন বিলাকটো চলায়ে থাকো। তথাপিও আমি যিমান পাৰো সিমান কম চলাব চেষ্টা কৰিব লাগিব হয় নে। প্ৰদূষণটো আমি কমাব
বাহিৰে এনে অনাই বনাই হয়, এইবিলাক।
যদি নকৰে, আমি প্ৰদূষণটো ৰোধ কৰিব পাৰিম।
আমাৰ দেশ আমাৰ, আমাৰ ষ্টেটত মানে মানুহ বিলাকে ভ্ৰমণ কৰিবলৈ আহিব হয়নে।
নিশ্চয়।
উম্, সেইটো হৈছে।
ত' বাকী আপুনি এনে অসমৰ ভিতৰত আহ্ কোনটো বেছি ঠাই। ভাল লাগে মানে, ক'ত গ'লে বা ক'ত ভ্ৰমণ কৰিলে।
মই, মই অসমৰ ভিতৰত মানে বেছি ইমান বেছি যিহেতো ঘুৰা নাই, যিহেতু মই ইমান
উম।
আজিলৈকে ইমান বেছি ঘুৰা নাই যিহেতু মই অসমৰ ভিতৰত ক'ব গ'লে মই কাজিৰঙা কাজিৰঙাটো বহুত মানে অলপ নেচাৰ এইটো আছে যিটো কাজিৰঙা হ'ল
হয়।
আৰু আমাৰ ওচৰে পাজৰে যে এইটো বগা মাটি এইটো এইটো মানছ চৌকী এইটো চব নেচাৰৰ নেচাৰৰ ওপৰত আছে সেইকাৰণে মই সেইবিলাক মানে এইটো জাগাত গৈছো আৰু সেই জাগাত যাই কিনে মনটো শান্তি লাগে মানে এইটো বগা মাটি হ'ল যে তাতে পা পানী আছে দং বিলাক আছে সেই সেইটোত তাতে যাই কিনে আমি শান্তি পাওঁ আৰু মানছ চকে যিহেতু তাতে পাহাৰ পৰ্বত নদ নদী অলপমান অলপ চলপ বাহিৰৰ মানে তাতে যাই কেনে মই গিছো বাৰু মই যোৱাতে মানে মোৰ মোৰ মনতটো ইমান শান্তি ইমান পিচ এটা ভাৱ আহে আৰু।
হয়।
হয় আপোনাকো যদি আপুনি যোৱা নাই এই মানাচ চৌকি যে আপুনিবাৰ
মই মানছ মই মই মানছ দহবাৰ মান চালো।
হয়, হয়।
অ' এই তাতেই গ'লে মানছত গ'লে সেই মথনগুৰি বুলি আছে যে তাৰ পৰা কি ৱাটাৰ পল আছে যে
হয়, হয়, হয়, হয়। হয়, আৰু ইন্টাৰনেচনেল বুলি কলে ইমান নহয় বাৰু ভূটান যিহেতু মইো গৈছো। মইও গৈছো আৰু ইন্টাৰনেচনেল নহয় মই এ দিল্লী এটা ষ্টেটত গৈছো আৰু
হয়।
দিল্লীৈ গৈছিলো আহ বহুত ভাল লাগে মানে দিল্লীতো ইমান ফুৰা জেগা আছে যিহেতু হ'ল। প্ৰধানমন্ত্ৰ্ৰী সংগ্ৰহাহালয় এইটো আছে য'ত মানে পুলিচ ফৰ্চৰ সেইবিলাক আছে।
পনৰ বেছিভাগ মানে হিষ্টৰিকেল বস্তু বিলাক আছে চাগে।
হয়িষ্টৰিেল বস্তু ক বেছিকে আছে হয়, হয়, হয়। ল'টাচ টেম্পল সেইবিলাক চব আছে হয়, হয়। উম, এইগিলা বস্তু মানে আপুনি চাব পাৰিব হিষ্টৰিকেল প্লেচ গেইটা।
তাজ তাজমহলতটো আমি দিল্লিত বুলি ক'ব নোৱাৰো কাৰণ এইটো আগ্ৰাত হয় ইউ পিৰ লগত ই ইউ পি ইউ পি বৰ্ডাৰত হয়। অ' কেপিটেল দিল্লীৰ পৰাতো বহুত দূৰ হয়।
হয়, হয়। দিল্লীলৈ যোৱা মানে দিল্লীত দিল্লী গ'লে মানে আমি তাজমহলতটো ন এইটো ক'ব নোৱাৰো বাৰু।
হয়, হয়।
এইটো স এইবিলাক চব হিষ্টৰিকেল প্লেচ বিলাক আমি চাব পাৰো আৰু আৰু আপুনি ম
তাতে তাতে সকলোতকৈ ভাল লাগে মোক দিল্লীত গ'লে সেই পালিকা বাজাৰটো।
হয়, হয়, হয়।
পালিকা বজাৰ চাইছিলা নে?
মানে মই এইটো চোৱা নাই বাৰু।
হা এই আডাৰ গ্ৰাউণ্ড যিটো বজাৰ আছিলে যে।
অ',
মাটিৰ তলত।
যিহেতু আাৰ ট্ৰিপ যিহেতু আমাৰ ট্ৰিপটো ইমান চৰ্টৰ আছিল। আছিল সেইকাৰণে আমি ইমান বেছি জাগা ফুৰিবলৈ নোৱাৰো আৰু যিমান হয় মানে আমি ফুৰিছো যিহেতু অ'
আপুনি কি কি কি ক'ব যে আহ উঠি অহা প্ৰজন্মই বা আমি সকলোৱে মানুহে জীৱনত ভ্ৰমণ কৰিব লাগে ন লাগে কি ক'ব আপুনি?
মোৰ মতে আমি সকলোৱে যি যিমান প্ৰজন্ম আছো সি সকলোৱে আমি ভ্ৰমণ কৰিব লাগে। কাৰণ আমাৰ আমি ভ্ৰমণ কৰিলে আমি নতুন কিবা বস্তু শিকিবলৈ পাওঁ যি বস্তু আমি কিতাপত পঢ়িছো বা কিতাপত দেখিছোঁ সেই আমি ৰিয়েল লাইফত মানে মানে হঠাতে দেখি প দেখিব পালে আমাৰ নিজক মানে ভালকে মনত থাকে আৰু কেতিয়াবা এইটো বস্তুতটো আমি কেতিয়াও পাহৰিব নোৱাৰো মানে নি এইটো আহি থকা প্ৰজন্মক এইটোৱে কৈ গৈছিল আমি সকলোৱে যিমান পাৰো মানে ভ্ৰমণটো কৰিব লাগে যিহেতু আমি ভ্ৰমণ কৰিলে নতুন তে কালচাৰ তেখেতৰ ট্ৰেডিচন তেখেতৰ ভাষাবিলাক চব শিকিব পাৰো। বহুত কথা জানিব পাৰো। আৰু আমি সকলোৱে ভ্ৰমণতটো কৰিব লাগে ভ্ৰমণ কৰাটো উচিত সেইটোৱে হয়। যিহেতু আমাৰ